হেল্ল'! শুনিছ, অ', কি মনত পৰিলে? ইমান দিনৰ মূৰত ফোন মাৰিলি?
এ বোলোঁ গাঁৱলে আহিছিলোঁ, তহঁত মানুহবোৰোনো ক'ত আছ সেই বুলি খবৰ এটাকে লওঁ।
অ', কেতিয়া আহিলি?
মই তোৰ কালি পালোহি।
কালি আহিলি ন?
কালি, কালি তহঁতো এ, মই আহিছিলোঁ আহি পেলাই আবেলি কালি ঘূৰিলোঁ। কাকো নেদেখিলোঁ।
তাকে, আমি মই মানে ঘৰত নাছিলোঁ। মই কালি মানে ঘৰত নাছিলোঁ। মই এইফালে গৈছিলোঁ।
অ'।
তাৰপিছত, আজি বাৰু ঘৰতে আছোঁ, ত' গৰু নিবলৈহে আহিছোঁ।
আতচা অ', কালি তহঁত চেঁচালে গৈছিলি নি বাৰু?
অ', কালি সা এই মই আকৌ তোক ফোন কৰিম বুলি ভাবিছিলোঁ। তই, তই তাতে আছ কাৰণে মই বোলোঁ ফোন নামাৰো ইয়াক।
গম পাইছোঁ, গম পাইছোঁ ভাল ন' মই কালি সেইহঁতৰ আমাৰ এই গ্ৰুপৰ ল'ৰা কেইটাৰ ফটো পাইছিলোঁ।
অ'।
উম। তাপা ফটোত দেখিছিলোঁ আৰু গোটেই কিটাকে মই ব তেতিয়া পিছ অ', ইয়ো গ'ল চাগে।
তাকে, তাপাছত আহিবি এপাক তেতিয়াহ'লে ৰাতিলে।
মই যাম ৰ, ৰাতিলে বাৰু তই ঘৰতে থাকিবি নহয়?
ঘৰতে থাকিম, ঘৰতে থাকিম। তাৰপাছত, আমি মানে প্লেন এটা কৰি আছিলোঁ। এই খবৰ ভালে, ভালে। তহঁতৰ ভাল নহয়?
উম।
এ তোৰ আমি, অকমান ফুৰিবলৈ যোৱা কথা পাতি আছিলোঁ।
অ', সেইটো ভালেই
তাকে অ মই থৈছিলো।
ঠাইত, এই তোৰ মাজুলী হৈ শিৱসাগৰ এনেকে ঘূৰিম বুলি ভাবি আছিলো।
অ এই ডেটটো কেতিয়ালে? সেই তোমাৰো আমাৰ আৰু খেতিটো এক সপ্তাহ সপ্তাহ মান লাগিব। অ।
আ
আহ তাৰ পাছতে তোৰ যাব পাৰিম আৰু। অ মানে এ খেতি মানে, একসপ্তাহ দহ দিন ভিতৰত যাম আৰু। আতচ্ছা। আ? আ? যাব পাৰি নহয়। তই যাব পাৰিবি নহয়? ঠিক-ঠিক মই তাকে ৰ তৰা তাৰিখটো ফিক্স কৰি দিয়চোন বাৰু। তেতিয়া মই ভাবি চাম কি কৰিব পাৰি।
অ তাকে মই তোক কম ৰ।
কম ৰ, আৰু কিবা গ্ৰুপ-চ্ৰুপ খোলা আছে নেকি?
নাই নাই মই আজি ভাবিহে আছোঁ এই হোৱাটছআপ গ্ৰুপ এটা খুলিম বুলি।
অ এই গাঁৱৰ অলপ বাকী ল'ৰাবিলাক ক'ত আছে? বাকী বিলাক এতিয়া ঘৰতে আছে খেতি এইবিলাক কোনোবা কঠীয়া তুলি আছে, কোনোবা কোৰ মাৰি আছে, তেনেকে আছে। আতচ্ছা, আতচ্ছা। অই ভাব, ভাবিছোঁ এই গাঁৱলৈ আহিলে নাই মানুহ-দুনু ক'তোৱে নাই।
অ তাকেহে।
তাকে। কি কৰিবি? এলা-এলাহ-এলাহ-এলাহু লাগে।
অ।
অ। এলাহ ও আছো আছো মই অলপ দিন আছো। এ দহ পোন্ধৰ দিন
অ যা দহ পোন্ধৰ দিনমান আছে যদি তাকে ঘূৰিব পাৰিম।
তাকে ঘূৰিব পাৰিম। পাৰিম পাৰিম, মই দহ-পোন্ধৰ দিন টাইম আছে অ বাকী সেই কি ত গৰু নিবলৈ আহিছিল নেকি?
মই এই গৰুৰ নিবলৈ আহি পেলাই, মেঠাউৰীৰ ওপৰতে ৰখি আছোহি আৰু।
অ আমাৰ মাথাউৰিইটোলে মই বহুত দিন যোৱা এ নাই তাক কচোন কেনেকুৱা ঠিকে হৈ আছে নে?
এই ঠিকে আছে বাৰু এতিয়া, আগতকৈ বেছি মানে হাবি-জংঘল ধেৰ হ'ল।
ধেৰ হ'ল। হাবি হ'ল নেকি?
হাবি ঢেৰ হয়। একেবাৰে পাহাৰৰ নিচিনা হাবিৰ নিচিনা হৈ আছে একেবাৰে।
আতচ্ছা মই আকৌ হাবি কথা ভবা নাই, হাবি হ'ল ন বহুত?
উম, বহুত হাবি হ'ল।
অলপ ল ল'ৰাবিলাকে সেইবোৰ কাটি মেলি দিলে খৰিয়ে হৈ যায় অলপ।
এই নহয় কেইদিনমানৰ আগতে আমি কাটিছিলো তাৰপিছত আকৌ এইবিলাক ত এই মথাউৰি খহিব বুলি ক'লে।
খহিব বুলি কলে। আকৌ কেইবাৰ কথা।
তাকে মানে ধৰ হাবি-জংঘল বিলাক কাটিলেনো মাথাউৰি খহিব সেইকাৰণে এ কিছুমানে হিংসা কৰে যে নাকাতিলো আৰু।
অলমান কাটি ভাল কৰি মানু্হ বিলাক কাৰণে ভাল।
তাকে ৰাস্তাটো অকমান ভাল হয়, ফিফিৰিয়া হয়।
অ, মই সেই মাজতে কথা এটা শুনিছিলো। শুনিছ নাই? আমাৰ এই, তহঁত এ লগৰ বিলাক গোটেই কেইটাই মিলি কিবা এই হেই এটা কৰিছিল নি, এচাইনমেন্ট এটা কৰিছিলিগে নি?
গৈছিলো । আমি পাঁচটা গৈছিলো।
তাকে মই ঘপককে কথাটো শুনিছিলোঁ। বোলো ভালে হৈছে ইমান গৰম ওপত মানে যিহেতু গৰম বাঢ়িছে ন। অ, তহতে ক'ত হেৰি মানে কৰিছিলি গে?
ক'ত ক--ছিলি বাও?
এ আমি মানে ধৰ তো, এই গাঁও, এনেকে গাঁও বিলাকতে গৈছিলো। তেনেকা আঁতৰলে এনেকে যোৱা হোৱা নাছি।
উম।
হেল্ল'! হেল্ল'
হেল্ল'